শুনিছানে অ শুনিছানে মই এই মাদ্ৰাছ চাহ খাই উঠিলো তুমি
ময় সে কি মাত্ৰ চাহ খাই উঠিছো বাকী ভালে আছা
ভালে তোমাৰ
ভালেই দিয়া গৰম কেনেকুৱা পৰিছা
আমাৰ ইয়াতেতটো বহুত গৰম পৰিছে তোমালোকৰ ফালে
আমাৰ ইপিনে এইকেইদিন বাৰু অকমান ঠাণ্ডা কৰিছে দেই হ'লেও আৰু গপ গপনি এটা আছে আৰু
উম উম এক ভাত তাত কোনে বনাব
বেয়া হে বৰষুণ চৰষুণ নিদিলে
উম
মানে বৰষুণ চাগুণ দি থাকিলে ক'তো ওলাই যাব নোৱাৰি নাই
সেইটোতো হয়ে বাৰু
উম মাহঁতো ভাল
ভাল তোমালোকৰ
উম ভালেই দিয়া
উম তুমি গান গাই ভাল পোৱা মই এনেই
আহ অ
তুমি গান গাই ভাল পোৱা নেকি
মই গান গাওঁ তেনেকে এনেই বিহুৱে মানে বিহুত তেনেকে আৰু ক'তো গোৱা নহয় আগতে স্কুল কলেজত গাইছিলোঁ আৰু
উম নে নাচি ভাল পোৱা কোনটো কৰি ভাল পোৱা
মই যে তোমাৰ বেছিকে নাচিয়েই ভাল পাওঁ
আচ্ছা তেজত নাচি পাইছা মলে
অ মই ক্লাছ ফাইভৰ পৰাই তমাৰ ষ্টেজ পাৰ কৰিছো
অ ভালেই দেখোন তেতিয়াহলে
এই নাচ গানত সৰুৰ পৰাই মানে অলপ মনটো বেছি পঢ়াৰ প্ৰতি ইমান আগ্ৰহ নাই মানে এইবোৰত নাচ বাগ গান নাটক সেইবোৰতহে অকণমান আগ্ৰহটো বেছি
একো নাই কেতিয়াবা মানে এইবিলাকৰ পৰাও লাভ হয় তুমি কম্পিটিচন কৰিলে ধৰা কেতিয়াবা প্ৰাইজ জিকিলা ভাল হয় কিন্তু
উম হয় বাৰু দেই হেই ৰিচেণ্ট মই তোমাৰ এতিয়া মুকলি আৰু হুঁচৰি কৰি আহিছোঁহে ঘৰ তোমাৰ আজি প্ৰায় পোন্ধৰ দিনমান হৈছেহে চাগে অহা
হুঁচৰি কৰা তুমি
অ হুঁচৰি কৰো মুকলিও কৰো
মুকলি মানে দুূটা বেলেগ বলেগ নেকি?
উম আমাৰ এই লৰাৰ চাইডত মুকলিটো চলে আকৌ বেছিকে
মুকলিতো কেনেকুৱা
কলি বিহুত টো মানে তোমাৰ অ
অ মই আৰু বেলেগ বুলি ভাবিলো তুমি মানে ৰাতি ৰাতি বিহু নাচিব গৈছিলা?
হা হা
ৰাতি ৰাতি যে বিহু নাচিব যায় সেইয়া নে ষ্টেজত
উম মুকলি বিহুত ঠিক ষ্টেজ নবনাই খালী অ তুমি গছতল বিহু দেখিছা?
অ গছৰ তল বহুত বিহু দেখিছো দেখিছো
অ তেনেকুৱাই আৰু মুকলি বিহু তোমাৰ মানে গছ এজোপা থাকে তাত মানে এটা ডাঙৰ ডাঙৰ কে ৰাউড মানে এই তোমাৰ ৰাস নাচিবলে যেনেকে বনাই যে
হো হো হো
এই বনাব আৰু মানে ঠাই ভেদে বেলেগ বেলেগ আছে হে আৰু তোমাৰ কিছুমান মানে ঠাইত ধৰা তিনটা গোলত নাচে কিছুমান ঠাইত দুটা গোলত নাচে ত অ মানে তিনটা গোল হলে তোমাৰ ল এই যে হুঁচৰিত বা মুক কলিত তোমাৰ ঢুলীয়া আৰু লহৰি থাকে
উম
সেই লুহ তিনটা গোলত তোমাৰ এটা লহৰি গ্ৰুপ এটা ঢু মানে যোনখিনি বিহুৱা বা ঢুলীয়া খিনি থাকে সেইখিনি আৰু এ এটা গ্ৰুপত এনেকে নাচনি খিনি থাকে তত' এটা দুট ত চাই দপা ওলাই যায় আৰু লহৰিখিনি আগত এটা গ্ৰুপ বনাব তাৰ পিছত নাচনিখিনি তাৰপা বিহুৱা খিনি অ চৰি ঢুলীয়াখিনিয়ে এটা গ্ৰুপ বনাই তেনেকে মানে গোল গোলত নাচিব হা তিনিটা ৰাউণ্ড কৰে সেই গছজোপাৰ ৰাউণ্ডতে তেনেকে ৰাউণ্ড কৰি কৰি কৰি কৰি নিজৰ পজিচন টো চেইঞ্জ কৰি কৰি গোটেই মানে তোমাৰ গছজোপ বা ঘূৰিব লাগিব
আচ্ছা
তিনিটা গ'লত মানে ফাটা ফাটি কৰে আৰু মানে তিনটা গোলক প্ৰায় এটা গোল এটা গোলৰ পৰা দুটা টা গোল দুটা গোলপা আক আকৌ তিনিটা গ'ল তেনেকে কৰে
অ আৰু লাহ লহৰি বুলি যে ক'লো লহৰি কোনবিলাকক কয় মই ভালকে নাজানো ৰবা
লহৰি মানে তোমাৰ চোৱা এক যোনখিনিয়ে ঢোল লয় মানে সিহঁতক ঢুলীয়া বুলি কয় আৰু কিছুমানেতো নাচে ন মাজত মানে ঢোল নলয় চোৱা কিছু
অ লৰা খিনি
উম ল'ৰা খিনিক সেইখিনিক যোনখিনি ঢোল নলয় নাচে মানে ল'ৰাখিনিওতো নাচেই সিহঁতক মানে বুলি ল
অঁ আৰু চোৱালী বিলাকৰ অঁ অঁ অঁ তুমি গগনা বজাব জানানে
মই গগনা সুতুলি দুয়টাই জানো যেনিবা বজাব টকাও জানো
সুতুলি টো যে মই এবাৰ দেখিছিলো সুতুলি বজোৱা কিবা যে ফুৱাই ফুৱাই মাটিৰ হয় ন
উম তোমাৰ অঁ মাটিৰ আজিকালি তোমালোকে এমচিল দিওঁ বনাব পাৰা ই আজি সেইটো দিও মানে বনালেও মানে ধুনীয়া মাত ওলাই মোৰ যোনটো সুতুলি আছিলে সেইটো তোমাৰ মাটিৰ আছিলে এইটো কে কেঁকোৰা ঘাটৰ মাটি যোনটো থাকে নাই
হম
সেইটো মাটি ইউজ কৰে
অঁ আৰু হেৰি গগনা টো তুমি পুৰা ধুনীয়াকৈ বজাব জানা
তোমাৰ জানো দেই কিন্তু গগনাতকেতো বেছি মানে মই সুতুলুলিটোহে জানো গগনাখনন মই জানো ভালকে জানো আজিলৈকে মই মানে গগনা তেনেকেই বজাৰ প্ৰাইজ পোৱা নাই খালি মই সুতুলি বজালে প্ৰাইজ পাওঁৱেই আৰু তোমাৰ
আচ্ছা তুমি মানে বৰ ধুনীয়া সুতুলি বজোৱা
ধুনীয়া বুলি নহয় আৰু সেইটো তোমাৰ বি টো মিলিলে হয় আৰু যোনটো বজাওঁ আৰু
বিহুত বিহুত মানে সুতুলি বজাই নে মই মানে তেনেকে দেখা নাই গগনাহে বজোৱা দেখি
আঁহ বজাই তোমাৰ জেং বিহুতো বজাই তোমাৰ আকৌ হুচৰিত হুঁচৰিত মানে চোৱা তিনিটালয়ত আমাৰ বিহুখন কৰা হয় তোমাৰ আঁহ দুটা আঁহ ৰবা মধ্য অঁ নহয় নহয় আঁহ কি আছিলে অঁ। হিম মধ্যে আৰু অঁ ঠিক আছে সেইটো মানে প্ৰথম মানে তোমাৰ উ যেতিয়া গোৱা হয় মানে গগনা নাচখনলৈকে তোমাৰ এটা মানে অলপ লাহে লাহে নাচখন নচা হয় তেতিয়া গগনা নাচ খনৰ পৰা মানে পাছৰ খিনি পা অকণমান আৰু অলপ স্পীড হয় মানে ত যেতিয়ালৈকে আকৌ পাছত পেপাৰ যেতিয়া নামখাৰ আহে পেপাৰৰ পাছত যিটো সুতুলি নামখাৰ আহে নাই
আঁহ অঁ
অঁ নহয় পেপ গগনাৰ পৰা পাছৰ যোনখিনি পেপাৰ লাগে সেইখিনিলৈকে আকৌ আৰু অকন স্পীড হয় ধৰা আকৌ পেপাঁৰ পৰা যেতিয়া সুতুলি নামখাৰ আহি যায় সুতুলি নাম খৰ পাছত মানে আৰু বিহুখন উঠে মানে সেইখিনি পূৰা স্পীড যায় সেইটো মানে তিনিটা লয়ত আমাৰ বিহু বন কৰা হয় তোমাৰ হুঁচৰি হওঁক মুকলি হওঁক বা জেং বিহু হওক বা বিহুত চা যিকোনোতে মানে এই তিনিটা লয়তে বিহু মানে কৰা হয় মানে
অ মই এনেই মানে বিহু মানে এনেকে কৰি পোৱা নাই মই সৰুতে মানে মানে হায় ছেকেণ্ডাৰীলৈকে এই যে বিহু গান বজাই কিনে কম্পিটিচন কৰে সেয়াই কৰি পাইছোঁ কিন্তু এনেকে মুকলি বিহু জেং বিহু জেং বিহু মানে অ হেৰি আমাৰ কলেজৰ হেৰি হওঁতে তেতিয়া মানে এবাৰ বিহু নাচি পাইছিলো কিন্তু সেই আৰু লগ হৈ কিনে একেলগে চব ছোৱালী খিনিয়ে সেনেকে বিহু নাচি পাইছে মই তেতিয়া এই টোকা যে টোকা টোকা এটা যে বজাই বাঁহেৰে যে বনাই সেইটো ব অ টকা টকা সেই সেইটো বজাই পাইছোঁ কিন্তু সুতুলি গগনা এইবোৰ মই নাজানোৱে মূৰতে থাকি যায় সেইটো
উম হোম নাই একেবাৰে ইজি সেইবোৰ বজাবলে বজাওঁ বুলি ক'লে তুমি এদিনতে শিকিব পাৰিবা
উম কিন্তু খেতেও খেতেও এইবিলাক যে নাহে মোৰ তাত মই বহুত চেষ্টা কৰিলোঁ গগনাত টো নাহে
আ আহি যায় তোমাৰ গগনাটো যোনটো তুমি বিট বজাবা বা যোনটো তুমি বজাবা মাত্ৰাটো চৌ চৌধ্য মাত্ৰা থাকে একৈশ মাত্ৰা থাকে সেই মাত্ৰাটো তুমি মুখত গাই যাব লাগিব তেতিয়াহে গগনা মাতটো ধুনীয়াকে ওলায়
মানে অ অ মুখত যেতিয়া গগনাডাল দিয়া থাকে তেতিয়াও তুমি নিজে খেতা খেতাও এনেকে গাই যাব লাগিব
মানে তুমি এ এ গগনাৰ তো মাতটো দিয়ে নৰ্মেলি কিন্তু যিটো তুমি মানে উলিয়াবা বা যিটো বিটত বা যোনটো গানৰ লগত তুমি মিলাবা সেই মানে বিট কেইতা বা মাত্ৰা বুলি থাকে এনেকে সেই মাত্ৰা কেইটা তুমি প্ৰয়োগ কৰিলে বা গাই থাকি থাকিলেহে তোমাৰ সেই মানে নে অৰজিনেল যোনটো মিঠা চাউণ্ড সেইটো ওলাই নহ'লে মানে যোনটো গগনাই মানে নৰ্মেল চাউণ্ড থাকে সেই মাতটোত মানে ইমান খাচ কে নুলায়। আৰু মাত্ৰা খিনি তুমি গাই গ'লেহে মানে অ' গগনা খন ফুটি উঠে মানে মাত খিনি
আজিলৈকে মানে বহুত বাৰ ট্ৰাই কৰিছোঁ হা মোৰ এতিয়াও লগত আছে গগনাডাল মোৰ মানে পঢ়া টেবুলত আ থাক এনেকে ধুনীয়াকে ভাঙি নাযাবৰ কাৰণে থৈ দিছিলোঁ মানে কিন্তু মানে মই এই একদম নাজানো কেতিয়াবা বজাব ট্ৰাই কৰো কেনেকুৱা বেয়া মাত ওলাই
উ তুমি মই তোমাক দিয়া আঁকি কেতিয়াবা লগ পালে শিকাই দিম একেবাৰেই ইজি বজাবলে।
উ' দিয়াচোন কেতিয়াবা তুমি কিন্তু অ' মানে এতিয়া তোমালোকে যে মুকলি বিহু কৰা এইবিলাক কি কম্পিটিশন কৰা নে হেৰি মানে কোনোবাই মাতিলে যোৱা
নাই আমাৰ দুইটাই কৰা হয় এক্জিবিশনো কৰা নহয় আৰু কম্পিটিশনো কৰা হয় মানে তোমাৰ অ' আমাৰ মানে এনেকুৱা োৱা হয় কম্পিটিচনটোত বেছি গুৰুত দিয়া খালি কোনোবাই এতিয়া টিমটো ধৰা ভাল পাই কৰ'ৰবাত দেখে তেতিয়া কিন্তু মাতে ন কৰিবলে এতিয়া আৰু আমি যাওঁ আৰু কৰিবলে হুচৰি খনো তোমাৰ এক্জিবিশন মাতে, মই হ'লে মুকলি ইমান ভাল নাপাওঁ, মই অকল হুঁচৰিখনহে ভাল পাওঁ মানে মই যিহেতু আপাৰৰ ছোৱালী সেইকাৰণে মানে মই ভাল নাপ পাও ইমান হুঁচৰি মুকলিখন, মুকলিখন মানে নাচিবলে ভাল পুৰা একদম তুমি একদম মানে হেৰি কি বুলি কয় কি বুলি কম গহীনকে নাচি থাকিব পাৰা। কিন্তু বহুত দেৰি নাচিব লাগে নহয় তোমাৰ ওঠৰ মিনিট এ কৈছোঁ এনেকে না
বহুত টাইম নাচিব লাগে আৰু ভাগ ভাগকৈ না নাচি থাকিব লাগে আৰু মানে বহুত অ অকমানমানি কেতিয়াবা সৰু সৰু এক্দম জেগা এটাতে নাচি থাকিব লাগে ন'
উম হয় কেতিয়াবা ষ্টেজটো ডাঙৰ থাকে কেতিয়াবা আকৌ বহুতো ডাঙৰ থাকে নহয় ফিল্ডখন। আকৌ বোকা উ থাকে সে সেইকাৰণে মানে মই মুকলিখন ইমান এটা পচন্দ নকৰো ষ্টেজ ষ্টেজ প্ৰগ্ৰেমটো নহয় ক'বলৈ গ'লে মুকলিত। কিন্তু চয় খন মই ভাল পাওঁ তোমাৰ আঠ মিনিট নাচিলে হৈ যায় আৰু একেটা উশাহতে মানে নাচি শেষ কৰিব পাৰি।
উম আৰু তোমাৰ মুকলি বিহুত পথাৰত নাচিব দিলে সেইটো টাইমত অলপ বৰষুণো হয় যে পানীত মুগাৰ মেখেলা একদম চাব লগগীয়া হৈ যায় অৱস্থা।
অ আমাৰ এওঁ যোৱা মানে লাষ্ট জুনত আমি প্ৰগ্ৰেম কৰিছিলো। সেইখন প্ৰগ্ৰেমত একেবাৰে আমাৰ একদম একদম ফুল খিনি যিমান খিনি থাকে যে সিমানলৈকে বোকা হৈ গৈছিলে গোটেই বালি মাটি ভৰি সোমাই লাগি ধৰে ঘুৰিব নোৱাৰো ইমান প্ৰব্লেম হৈ চিলে।
নতুন-নতুনকৈ ল'ব লাগে ন কাপোৰ বহুত কেইখন ল'ব লাগে।
নাই, আমাৰ এখনেই দিছিলে যেনিবা আমি খালি ধুই ধুই লওঁ আৰু।
এতিয়া তোমালোকে মুগা-মুগাৰ কাপোৰ ধুই লোৱা?
ধুব লগা হয়, তোমাৰ সদায় পিন্ধিলে গোন্ধাই যে একদম লেতেৰা-লেতে তেৰা লাগিব নহ'লে বেছি একেদিনাই পিন্ধি থাকিলে।
অ' সেইটো হয় বাৰু! উম ঠিক আছে তে তেতিয়াহ'লে আৰু পিছত কথা পাতিম দিয়া। বিহুৰ কথা মই কিন্তু আজি নজনা কথা বহুতখিনি জানিলো।
একো নহয় দিয়া, তুমি কল কৰিবা কেতিয়াবা।
অ' ঠিক আছে দিয়া।
অ' বাই বাই!
বাই বাই!